হেল্লে অ', কওঁক আছো -আছো।
অ ক'ত আছ এতিয়া ঘৰত
ঘৰত ঘৰত ঘৰতেই
ভাত চালি ভাত খালি নেকি অ'
অ', এ মানে কথাটো হ'ল মই এটা কথা মনত পৰিলে মানে যোৱাকালি নে পৰহি সি মই তোৰ মানে আমাৰ সন্মুখেদি মই গৈ আছিলোঁ ইফালে এটা এটা এঠাইত গৈ আছিলোঁ মই সেইফালেদি যোৱা যাওঁ। মানে স্কুলত সোমালোঁ মই আমাৰ আইকনত সোমাই পেলাই মানে চালোঁ আৰু মানে ক্লাছ ৰুমটো চালো। আবেলি সময়ত আৰু এইটো আমাৰ ক্লাছ নাইন টেন আমাৰ ৰুম কেইটা চালো আৰু মানে ইমান মানে বেয়া লাগিছে কাণ কাণ মানে কান্দা ওলাই গৈছে মোৰ মানে আমাৰ সেই দিনবোৰ মানে মনত পৰি গৈছে একদম পুৰা
অ', মানে হেৰি ক্লাছ ক্লছৰুমবোৰ মানে সোমাইকিনে
অ ক্লাছৰুমত সোমাই পেলাই চাইছো একদম পুৰা পুৰা মানে একজেক্ট আছে একদম পুৰা একেই আৰু একদম মই মানে কি ক'ম আৰু যা এনেকুৱা লাগে এই যে আমি সিদিনা মানে স্কুলৰ পৰা ওলাইছো নেকি পাছ আউট হৈ পেলে আমাৰ কিমান বছৰ হ'ল এতিয়া ছয় সাত বছৰে হ'ল লাগে যে সিদিনা আমি ওলাইছো দুই তিনিমাহ হ'ল
অ ময়ো মাজে মাজে আইকনৰ আগেদি যাই থাকো ইফালে কে ৰাজগ প গলে চালদি যাই থাকিলে দেখা পাও আৰু তেতিয়া বিল্ডিং বোৰ আগৰ বিল্ডিংবোৰ
অ আমাৰ টিচাৰ খিনিকো মই লগ পোৱা নাই সেইদিনা লগ পাব লাগিব একদ
অ এদিন যাব লাগ অ বহুত দিন হৈ গ'ল ইমান তিনি চাৰি বছৰ মানে হৈ গ'ল ন য়
নাই তাকেতো আমি কেতিয়া সৰস্বতী পূজাতে একবাৰ গৈছিলো আমি চাৰি বছৰ আগত
হ
তাৰপিছত আমি যোৱাই নাই যাব লাগিব কাৰণ লগ ধৰিব লাগিব এনে একচিটো মানে প্ৰাক্তন
অ শিক্ষক অ হ শিক্ষকবোৰক লগ ভাল পাব আহ মানে কথাবোৰ কলে ভাল পাব আৰু যে কি কৰি আছো কি কৰা নাই লাইফত বস্তুবোৰ তেতিয়া অ আৰু তোৰ মানে অ কাৰণ শিকাইছিল না আ গোটেই এটা টাইমত
হয় হয় এইটো একদম আৰু আমি য়োগাত মনত আছেনে নাই য়োগাত যে ক্লাছ ছেভেনত এখন যি টুৰ্ণামেণ্ট পাতিছিলে তণন পেটাতে যে মই জিকিছিলো যে ফাইনেলত কাক হাৰাইছিলো কাৰোবাক বিক্ৰমক নে কাৰোবাক হাৰাইছিলো যে দীপ দীপ অ দীপ দীপ অ' মজা আছিলে কিন্তু
ৰি টেনিছ অ বেডমিণ্ট
বেডমিণ্টন অ' বেডমিণ্টন তই উলাই আনিছিলি বিৰাট মজা লাগিছিলে মেডেল মেডেল দিছিলে নেকি কিবা দিছিলে তই অ কোৱাৰ্টাৰ ফাইনেল পাইছিলে ডছিলে অ মজা লাগিছিল কিন্তু আৰু এটা বস্তু আমাৰ মানে বিৰাট মজা লাগিছিলে দেই ক্লাছ যদি কৰিব নালাগে যদি য়োগাত যাব লাগে বিৰাট মজা পায় য়োগাত খেলিব পাৰি ন আমি গেমছ পিৰিয়ড হৈ যায় আমাৰ কাৰণে আৰু এটা বস্তু কিন্তু এতিয়া বহুত ভাল হৈছে মই সিদিনা গ'লো আমাৰ টাইমত সেইটো নাছিল নাছিলে আমাৰ সময়ত এতিয়া মানে ক্ৰিকেটৰ কাৰণে নেট বনাই দিছে ক্ৰিকেটত কিমান চাপৰ্ট কৰি আছে
অ' অ' আৰু তোৰ সেয়া হৈছে না দেলহী কেপিটেলছৰ লগত কলেপ কৰিছে না
হয় নেকি কি ক মই গম নাপাওঁ এইতটো আজি গম পালো
অ' হ'ল আজি বহুত দিন হল আহ কেপিিতেল তোৰ ৰেয়া আব্দুল বন্দাৰ যোনখন আছে আইকন স সেইখন সেইখনত মানে স্কোপ মানে পুৰা হেৰি মানে গ্ৰাউণ্ড চাউণ্ড বনাই দিব চাগে তোৰ ইয়াৰ কাৰণে
আচ্ছা অ ব আমি বন্ধতে গৈছিলো ন একদিন একদনে দুদিন ক্লাছ হৈছিলে ন আমাৰ
নেকি ভালে কেইদিন গৈছো
অঁ অঁ গৈছিলো গৈছিলো অ' আমি নাইনত নে টেনত থাকোতে
অঁ তোৰ ততে ক্লছ আছিল তাৰপিছত ক্ৰিকেট খেলিছো
ক্ৰিকেট খেলিছিলো অঁ ক্ৰিকেট খেলিছিলো আহ সেইখন স্কুলো ভাল লাগে কিন্তু তোমাৰ আগৰ মানে এ শিক্ষক শিক্ষয়িত্ৰী খিনি নাই কিন্তু দু আগৰ খিনি নাই এতিয়া মানে কি হৈছে চব নতুন নতুন খিনি আহিছে আগৰ আমাৰ মনি মানে আছে আৰু সিহঁতে আছে।
অঁ।
বাকী সলনি বহুত হৈছে কিন্তু, এনে ফটো চটো পাই থাকো। ক আৰু মোৰ মানে ক্লাছ ওৱানৰ আমাৰ এখন ফটো আছেতো। তই মই আমাৰ ওৱানৰ দে অঁ এখন আছে। ধুনীয়া লাগে মানে সেইখন চালে মানে অলপ মনত পৰি যায় ওৱান ওৱানলৈ ঘূৰি যাব পাৰি নেকি আৰু এ পানী বটলটো ওলমাই পেলাই লৈ যায়, মনত পৰে অঁ তাকেইটো।
তোৰ আৰু সেয়া আছিল কি কয় তোৰ এই যে য়োগা পিৰিয়ডত যে আমাক যে গেমবোৰ খেলাইছিল যে ডটছ বল খেলাইছিল, কাবাড্ডী খেলাইছিল। ভলীবলৰ খেলাইছিল।
দটছ বলটো বিৰাট ভাল লাগিছিল মোৰ খেলি কেনে, কাবাডীটো অলপ মানে এয়া আৰু কাবাডীত পৰা মেলা হৈ থাকে।
অঁ কাবাদ্দী অলপমান ফিজিকেল হৈ যায় মানে।
উম, দছ বলটো বেছি ভাল লাগে। আৰু এটা কথা মনত আছে নে নাই, আমি যে স্কুলত যে আমি যে টিফিনটো লুকাই দিওঁ। ধেমালি আৰু এইটো, এতিয়া কওঁ ই খং কৰে।
অঁ, অঁ আগৰ দিনত ভাল আছিল আৰু স্কুলৰ দিনত।
সেইটো আৰু সেইবোৰ সেইবোৰ দিন নাপাওঁ আৰু আমি জীৱনতো কেতিয়াও নাপাওঁ আৰু আমি যিমান যিমানে ডাঙৰ কাম কৰো চাকৰি কৰো আৰু সেই
অঁ নাপায় আৰু এইবোৰ দিন। বেলেগ আছিল। এইবোৰ দিন এবাৰ গুচি যোৱাৰ পিছত নাহে আৰু তাকে আৰু বাকী। বাকী সেয়া স্কুলত আমাক তোৰ সেয়া হৈছে। কি কয় এয়া অঁ তোৰ মানে হেৰি হৈছিল অঁ লাষ্ট দিনা চাগে আমাক ফেয়াৰৱেল ও নিদিলে ন স্কুলত।
অঁ ফেয়াৰৱেল দিয়া নাই কিবা এটা মানে অসুবিধা হল। অসুবিধা হোৱাৰ কাৰণে ফেয়াৰৱেল নিদিলে, আমাক মানে ফেয়াৰৱেলটো দিব লাগিছিল এক্সুৱেলি দিয়া নাই একো নাই আৰু। কি কৰিবি উপায়টো নাই। কিবা এটা হ'ল অসুবিধাটো আৰু এইটো। খেতি কৰিবই লাগিব ন যিমান দিয়ওক আৰু তথাপিও মানে কি আৰু আমাক ইমান ভালকে পঢ়াইছে মানে শিকাইছে যিমান দিয় সেইটো এটা বস্তু সেয়া নাৰলটো আৰু কি আৰু তোৰ দিলে ভাল লাগিল হয় নিদিলে আৰু তথাপিও কিন্তু ভাল লাগিছিল কিন্তু বহুতখিনি ভাল লাগিছিলে তিলক আছিলে যে তিলক তিলকেজি সুটপাত কৰে ভাল লাগে কিন্তু এইটো সেইটো আৰু স অ সেইখিনি আৰু ভাল লাগিছিলে উৎপাত আমাৰ মানে বেয়া উৎপাদ ন ভাল উৎাদ আৰু
হ অ আল
হি উঠে এনজয়মেণ্ট এইটো আৰু সেইখিনি আৰু এনজয়মেন্ট আৰু এতিয়াও মানে আৰু ঘূৰাই নাপাওঁ যিখিনি পালো আৰু আমি সেই দহ বছৰ ওৱানৰ পৰা টেন লয় সেই দহ বছৰ আমি কৰিলো আৰু
দচ বছৰ আহ দহ বছৰ এদ
ভাল বাই শিকিছো এবাৰতো মোৰ ক্লাছ ছিক্সত থাকোতে মোৰ চশমাৰ হেৰাই গৈছিলে চচমৰ ইমান টেনচন হৈছে ছিলে যে বাপে পাবনা মোৰ হেৰি হৈ গৈছিলে
ক্লাছ টেনত ক্লাছ টেনত আমাক বেলেগ বিল্ডিঙত বহাইছিল ন
অ বেলেগ আহ বেলেগ বিলি ম আৰু এটা কথা মন পৰিছে ক্লাছ ফৰত নেকি ধক যে কোনোবা এাজ কোনোবা এজনী মেমেজী মাৰিছিলে যে লাহেকে মাৰিছিলে কিবা এটা পানিমেট দ পানি চনিছিলে যে ডিউটি এটা সি জি এম চি গুছি গ'ল সেইটো কিন্তু বহুত হাই উ পিক মানে এইটো একদম মানে কি ক'ম আৰু
অ সেইটো মাৰোতে আহ আহ লাহেে আহ লাহেকে মাৰোছে আহ এ তাক জেমচিক লাইদে আহ লৈ গৈছে জেমচ
তাৰপ নেক্সট দিনা ুল অ নাই চাগে অ পিছদিনা হৈছে আমাৰ সেইদিনা আৰু হেৰিকো লগ পালো, স্কুলৰ এই আমাৰ ড্ৰাইভাৰ যে থাকে যে, আমাৰ স্কুলৰ স্কুল ভেনৰ যে ড্ৰাইভাৰ
অ অ বনৱালী
বনমালী অ বনমালী নহয় হেৰি দৰে, আমাৰ
অ অ অ অ এই হেৰি
স্কুলৰ ফালৰ পৰা, অ দু দুজন যে ভায়েক ককাই ভাই নামটো পাহৰিলো। তেখেত দুজনকো লগ পালো মাতিলো আৰু ভালে আছে বোলে আছো, মোক সুধিলে কি কৰি আছা বোলে এনেকুৱা এনেকুৱা কৰি আছো কাম চাম এ আছা ন ঠিকে বোলে খবৰ খাতি ললো আৰু।
অ সিহঁতে এতিয়াও স্কুলত, গাড়ী চলাই আছেনে? অ।
আৰু আমাৰ স্কুলত এতিয়া, নতুন এয়া মানে বাছ ওলাইছে এতিয়া। আগতেটো আমাৰ টাইমত, অঁ স্কুলৰ বাছ, স্কুল বাছ, স্কুল বাছ আছে। লৈ যা। আগতেতো ভেন আছিল ন? এতিয়া বাছ চলাই। বাছ চাচ আছে এতিয়া। উম-উম। আৰু এতিয়া মানে স্কুলৰ, মানে কি হৈছে টাফটোও ভাল হৈছে। টাফটো মানে ধুনীয়া ষ্টাফ এতিয়া।
ষ্টাফটো
ষ্টফটো ভাল, টিচাৰ খিনি বহুত বঢ়িয়া। আৰু খেলত মানে বেছিকে মানে প্ৰাধান্য দিয়া, আগতেটো ইমান নাছিলে।
হেৰি আছে, আগতেটো আমাৰটো স্পৰ্টছ ডে ও নহৈছিল। স্কুলত, বেলেগ স্কুল, বেলেগ স্কুলবোৰৰ নিচি তে আমাৰটো' চ
আমাৰ অ, স্পৰ্টছ ডে নাছিলে আজিকালি স্পৰ্টছ ডে হৈয়ে থাকে, মানে মাহত একবাৰ হলেও হয়েই। আৰু মানে তাতে প্ৰেক্টিচ মানে এতিয়া আবেলি সময়ত ক্ৰিকেটৰ প্ৰেক্টিচ নেক টানি দিছেটো। আবেলিও প্ৰেক কিছু হয় মানে, সদায় হয়। মানে, বাহিৰৰ পৰাই যাই খেলি খেলিব পাৰি নেকি? নাজানো এইটো ভালকে মই, কিন্তু প্লেয়াৰ কিন্ত মানে, খেলুৱৈ কিন্তু বহুত যায় থাকে, মই দেখা পাইছো। কালি যওঁতে, মানে সোমালো আৰু সোমাই সোমাই পেলাই অলপ চালো। আগৰ দিনবোৰ মনত পৰি যায়, এইবোৰে একদম মানে মাথাত মানে চকুত ভাৰি ভাৰি আহে দৃশ্য অ আমি যেতিয়া দু মানে টিফিন টাইমত য ধৰা ধৰি খেলিছিলো
অ ধঝাৰা ধাৰী খিনিছিল অ এইবোৰ কথাও মনত পৰে আগৰ দিন খ কথা হয
মজা লাগিছিল কিন্তু এইটো
বাকী ভ চব বাকী চব ঠিকে আছে কাম চাম ঠিক আছে বাকী স্কুলখনত একো মানে চেঞ্জ চেন্স
নাই নাই নাই নাই নাই
অ হয়
দে তেতিয়ালৈ কুলদপ ভাল লাগিল আহ দে দে
দে আহ